শুনিছো শুনিছো কি খবৰ মই আছো এ অলপ খোৱা বোৱা হৈ গল আৰু
অ অ অ মোৰ অ খোৱা বোৱা তোমাৰ আগবেলা হ'ল মানে মই কে ৰাতিপুৱা অকণ সোনকালে খালো আজি কালি ৰাতি মানে মোৰ ভাত খোৱা অকণ বেছি সোনকাল হৈ গল ৰাতিপুৱা চাহ খালো আৰু আঠটা আঠটা মানত ভাত অকমান খালো এতিয়া দুপৰীয়া মানে স বনাই থইছো খামহে তোমাৰ সেই দুটামান বজাত খাম আৰু
আমাৰ আকৌ হেৰি হয় আমাৰ অকণ ৰুটিনটো চেঞ্জ হ'ল যে সেইকাৰণে মানে ব্ৰেকফাষ্টৰ জেগাত মানে আমি হেৰিয়ে খাই দিওঁ ভাতটোৱে খাই দিওঁ আৰু তাৰ পিছত ধৰা অকমান দুপৰীয়া সময় এই ধৰা এইখিনি সময়তে আৰু আৰু দুপৰীয়া সময়লৈকে ধৰা দুটালৈকে আমি ধৰা চাহ তা যদি ইয়াৰে মাজত যদি খাওঁ খালো চাহ বিস্কুট এনেকে কিবা তাৰ পিছত সেই, সেইখিনি সময়ত ভাতটোও হৈ থাকে। আহ ৰাতিপুৱাৰে ভাতটো তোমাৰ থাকেই লগত কিবা ভাজি চাজি কেনেকে বনোৱা যায় আৰু তেনেকে তোমাৰ আবেলি সোনকালে খাই দিয়া যায়, ধৰা তোমাৰ পাঁচটা, ছ বা তেনেকুৱা
নাই - নাই দুবাৰ সেই অসো এনেও সাতটা বজাৰ আগত তোমাৰ গধূলি সাতটা বজাৰ আগত খাই কৰি মানে আজৰি হব লাগে
উম তাকে সেই মানে নিয়মটো মানে অলপমান চেঞ্জ কৰা হৈছে
উম
এতিয়া এই নিয়মটো আমাৰ মানি চলা হৈছে তোমাৰ চাৰি পাঁচ মাহমান হ'ল চাৰি মাহ মান হৈছে চাগে হ তোমাৰ কেতিয়াবা হৈছে জানা এই ডিচেম্বৰৰ পৰা আমি ষ্টাৰ্ট কৰিছো ডিচেম্বৰ জানুৱাৰী - ফেব্ৰুৱাৰী -মাৰ্চ এতিয়া এপ্ৰিল- মে' পালেই। ধৰা চম পাঁচ মাহ পাঁচ- মাহ মান হৈছে। আৰু চাৰি পাঁচ মাহুলে ক'ব পাৰা ত হৈছে আৰু উম
নাইটো বান্ধিলে ভাল উম আজি পিছা কি কি দি খালা
আজি তোমাৰ হেৰি আছিলে লোকেল মাংস আছিলে
অহ', -ৱ',
কালি ভিনদেও এ লৈ গল এ লৈ ফালে মানে কালি বনোৱা কথাই আছিলে কিন্তু মানে অ কালি এঠাইলৈ যোৱা হৈছিলে ত তাৰ পৰা আহ দেৰি হৈ গ'ল, টো বনোৱা নহল। শুলো ৰাতিপুৱা ভাতৰ লগতে বনাই দিয়া হ'ব। তো আমাৰ মায়ে বনালে একে ধুনীয়াকে তোমাৰ মচলাৰ গোন্ধ মানে পতাতে পিচিছে মানে বুজি
অ', পতাত পিচা মানে বেছি ধুনীয়া লাগে।
অ, আৰু সেই বজাৰৰ মানে গুৰা বিলাক দিয়া নাই। গৰম মচলাকে ঘৰতে মানে নিজে এ ৰোচ কৰিছে ৰচ কৰি পেলাই তোমাক পতাতে ধুনীয়াকে ইচি কৰি সেই তেনেকে বনাইছে গোন্ধ যি ধুনীয়া আহি মচলাৰ
এনেকে বাহিৰৰ পৰাই গুন্ধাব
অ', একদম ধুনীয়া হৈছে মানে আজি। মাংসকন এনেই আমি হেৰিক দি দিওঁ পেকেটৰ দিও বজাৰত যে এনেকে খুলাকে যে পাই গৰম মছলা বা এ পেকেট যিবিলাক গৰম মছলাায় তেনেক দিওঁ ইমান এটা ঠে ধৰা তোমাৰ ব্ৰইলাৰ চিকেনত উঠিলে উঠিলে আৰু
আৰু তোমাৰ এই পেকেটৰ মচলাটো দিলে নহয় তুমি খাই চাবাচোন মাংসখন তোমাৰ কিবা বালি বালি নালাগে।
অ', অ', অ', অ', ঠিকেই কৈছা, একদম ঠিক ধৰিছা। অ একদম ঠিক ধৰিছ। সেইটো মই ফিল কৰিছোঁ কিন্তু এ স্পেছিয়ালী তোমাৰ সেই চিকেন বনালে যদি পেকেটৰ মছলা দিও, এই তোমাৰ সেই বালি বালি ফিলটো মইও পাইছোঁ।
তেতিয়া মানে তোমাৰ এনেই মাংসকন বেয়া হৈ যায় ন?
বেয়া হৈ যায়, খাবও সোৱাদ নহয়। তাকে এই, তাকে তাকে।
আকৌ তোমাৰ দুপৰীয়া, হেৰি ৰাতিপ পোৱা হেৰি হ'ল, কালি তোমাৰ আলহী আহিছিলে কালি আমাৰ চিকেন বনাইছ ছিলে ৰাতিপুৱা অকমান থৈ দিছিলে। মানে সেকনি দিয়ে খালো। এতিয়া তোমাৰ দুপৰীয়াৰ কাৰণে বনোৱা হৈছে তোমাৰ, আমাৰ মানে ঘৰতে ঢেকীয়া আছে।
অ, বঢ়িয়া!
তেন, তাছতে আকৌ ৰঙালাও আগ, ঘৰৰে সেয়া ৰঙালাও আগ বনোৱা হৈছে।
বৰ ভাল লাগে দেই ঢেকীয়া, তাছত এই তোমালোকে হেৰি দি পেলাই খোৱানে? এ দেশী বুটটো দি দিয়া নে ঢেঁকীয়
ইয়াত বৰ ধুনীয়া লাগে।
বৰ ধুনীয়া লাগে! একদম, মানে আৰু যে বুট টো মাজে মাজে এটা দুটা বুট যে সেই, মচমচীয়াা হৈ থাক
অ' আৰু কিছুমান তোমাকে টান হৈ টান হৈ থাকে নহয়, ভালকে চোবলে নাযায় যে, সেইকেইটাও চোবা বৰ ভাল লাগে।
অ তাকে ঢেকীয়াত ন? উম, আমাৰো ঢেঁকীয়া আছে বাৰু।
নহ'লে তোমাৰ এই সৰিয়হ অকণমান নহয় প সৰিয়হ পিছি পেলাই।
অ অ অ।
সেইকনো মানে, একদম তুমি? কি খাবা আৰু! তাতে তোমাৰ ঘৰৰ হয় ন? একো সাৰ নিদিয়া খালি গোবৰহে দিয়ে
অ ঠিকেই, এই ঘৰত মানে ঘৰৰ চবজি পাচলিৰ কথাই বেলেগ। বৰ মন যায়। সঁচা।
আৰু তোমাৰ ঘৰতেহে কলডিলো আছে।
ঘৰ নে?
অ', আমাৰ ঘৰতে কলডিল আছে আকৌ বেঙেনা
বা
তেনেকে মানে কেতিয়াবা তোমাৰ ইমানে ওলাই আৰু কেতিয়াবা তোমাৰ মানে এই কিবা পদিনা চাটনি হ'ল, আমৰ এতিয়া ঘৰতে তোমাৰ আমু আছে ন‌ আমৰ পদুনা তেনেকে চাটনি এখন হ'ল, আৰু কিবা কেতিয়াবা তোমাৰ সেই পানীলাও ভাজি পদুনা চাটনি ভাত। কেতিয়াবা এনেকুৱা হয় কেতিয়াবা তোমাৰ মানে বস্তুত থাকে নহয় কেতিয়াবা মন যায় খাবলৈ। তেতিয়া সেই এনেকে বিধি হৈ গ'ল।
বা বঢ়িয়া দেখুন আৰু
আৰু বেঙেনা তাৰপিছত কলডিল টো লাগিয়ে থাকে আৰু কাচকল লাগিয়ে থাকে। আছা
এ হিহিহিহি
পিছে আকৌ তোমাৰ কেতিয়াবা সেই ঘৰত থকা বস্তুবিলাকক কেতিয়াবা খাবলৈও মন নাযায় নহয়
ন মানে যাৰ থাকে মানে তেওঁলোক ক মানে খাবলৈ মন নোযোৱা হয় আও তেনেকুৱা হয় চাগে অ হয় উম হম হম হম
তোমাৰ মানে একে মনেই নাযায়
উম মানে আলহীকো দিয়া হয় নে
অ হয় হয় কোনোবা যদি তোমাৰ আহি আহে অ খবৰ দি আহিলেতো আমি আগতে প্ৰত্যকে যদি গম পাওঁ বলা আজি আলহী আহিব দুদিন মানৰ আগত গম পালে মানে আমি তেতিয়া মিচিং থৈ দি যদি বোলে ঘপক আহি গৈ তেতিয়া তোমাৰ বেঙেনা যদি থাকে তেনেকে দিয়া হয়
অ উম হয় দিয়া ভাল লাগে দেই
ভাল লাগে ভাল লাগে আৰু এনেকে ঘৰৰ শাকপাচলি পল মানে কিবা এটা দি পঠাব পাৰে মনতো ভাল লাগে
অ সেইটোও হয় আলহীকো কাৰোবাক কিবা এটা দিব পাৰিলেও ভাল লাগে হয় দিয়া কেই বাকী এনে তুমি, উম, কোৱা কোৱা তুমি কোৱা। কৈ লোৱা
আজিকালি মানে সেই বজাৰৰ বস্তু বিলাকো চব সাৰুৱাই ন
ই নকবা ই হ'ল আৰু
আজি আনি থলে তোমাৰ আগবেলা আনিবা গধূলালে তোমাৰ লেলিয়ে যায়
অ মোৰতো মোৰ লগত যে কিমান হৈছে মানে তোমাৰ মা যে মাজত যে নাছিলে ত মই বনাইছিলো ত তোমাৰ একদম কমাই কমাই পেলাই আনিব দিওঁ দেউতাক দেই তাৰ পিছত আৰু তোমাৰ বিম আনে ত' বিনটোতো অকমান টান টান হৈয়ে থাকে চব্জি সোনকালে মানে আ গেলি পেলাই বেয়া হৈ যায়। যিবিলাক চব্জি সোনকালে গেলি বেয়া হৈ যায়, মই সেইখি সেইটোৰ আঞ্জাই প্ৰথম দিনাই ব যেনেকে ধৰা তোমাৰ লাও চাও বিলাক অকনমান বেছি দিনতে থাক কেগে ন যেনেকে ভেন্দি চেন্দি বেচি কিদিন ললৈকে নাথাকে মানে ধৰা খুব বেছি দুদিন মান ভালকে থাকিব ত' মই যিবিলাক সোনকালে বেয়া হৈ যায় সেইবিলকই প্ৰথম দিনাই বনাই দিো আৰু বেঙেনা টো ধৰা বেছি দিনলৈকে নাথাকে ধৰা খুব বেছি পাঁচ দিনলৈকে ভাল হৈ থাকে তাছত এসপ্তাহ পাৰ হৈ যোৱাত পিছতে সু খুুতি পৰা আৰম্ভ অ ত মই মানে সেই পচ দিনৰ ভিতৰতেই মানে বেঙেনা সাঁজটোও বনাই দিওঁ মই সেই তেনেকুৱা কৰো কিন্তু মই ভাবিলো সেই বিনটো যে আমি য ফ্ৰেন্সবিন খাওঁ। ফ্ৰেন্সবিন কেইদিনমান যায় ন? ভালে ধৰা, থৈ দিলে ধুনীয়াকে। ধুই কৰি দিলে, তোমাক শুকাই পেলাই থৈ দিলে। অ', তুমি ভাল? এ ', সোমাই যায়, ধৰা দুসপ্তাহ আৰাম। গুচি যায় মানে, কিন্তু এইবাৰ মই কি পালোঁ জানানে? এইবাৰ এবাৰেই নহয় দুবাৰ মান। পালোঁ। এ, এসপ্তাহে নহয়। এসপ্তাহে নহয়, '-পাঁচদিনো নহয়। কিবা গেলি- পেলে, তোমাৰ হেৰি হৈ যায়, একেবাৰে অ', কটনৰ নিচিনা। চিনা বগা বগা একেবাৰে।
ভেঁকুৰ উঠি যায় তোমাৰ বগা বগা
অ', তাকে ত' সেয়া হৈ গ'ল মই। ত' আচৰিত পাইছোঁ, মইতো ফ্ৰেন্সবিনৰ ত' কেতিয়াও তেনেকা। হোৱা নাই আগতেও মই এসপ্তাহ থৈ দিওঁ, দুসপ্তাহৈকে ভালে হৈ থাকে। তাকে, ত', এইবাৰ মানে মই নাজানো কিয় হ'ল। তাৰপিছত মই ক'লো তুমি সুধিবাচোন। হেৰি জাপ জ পৰা আনিছিলা কি হয়, কেনেকে হয়? তাৰিছত দেউতাই কলে ঠিক আছে মই সুধিম। তাৰ পিছতটো বজাৰত গ'ল সেইদিনাখন। সুধিলে, তেওঁ কৈছে দাদা কি কয়? ক'ব আমাৰে বোলে, আমাৰো বোলে তেনেকুৱা হৈছে। আমাৰ বিনখিনিৰো বোলে তেনেকুৱা হৈছে, মইছো এনেকুৱা বিনে বোলে আমাক দি আছে, নিজৰো হৈছে কি হৈছে মানে মই, দেউতাক তেতিয়া কৈছো জানানে? তাহাতৰ পৰা আনিবো ন'?
অ', মানে তোমাৰ এনেই খাই তোমাৰ সেই বেমাৰ হোৱাতকে।
তাকে তাকে। তই বেলেগৰ পৰাও আনি পেলাই চাবলৈ দিলোঁ।
উম', - উম',
তাতে হয়তো ভুল হ'ব তোমাৰ ভুল হ'ব পাৰে নহয় আমাৰ কিবা ভুল হ'ব পাৰে তেনেকুৱা হব পাৰে তাৰ বেলেগৰ পৰা আনি পেলাই চালে এসপ্তাহ মান থলো তেতিয়া কিন্তু হোৱা নাই একো প্ৰব্লেম
উ আৰু আজিকালি তোমাৰ সেই ফ্ৰিজত হলেও কিন্তু তোমাৰ ফ্ৰিজতাহে তিনদিন থওঁতে তোমাৰ ঠিকে থাকে যেতিয়া তুমি উলিয়াই পেল এঘন্টামান বাহিৰত থোৱা বেয়া হৈ যায় কাৰণ মই মানে এনেক কৰি পেলাই চাইছো মই সেই তোমাৰ মাজতে আনিলো হা নাৰ পিছ মই প্ৰথম আনা চা বোলি ফ্ৰিজত ৰাখিলো তাৰ পিছতে তোমাৰ তিন দিন মানত তাৰ পিছত বোলো এতিয়া বনাম আৰু উলিয়াও অ মানে তোমাৰ লগতে উলিয়াই কাটিবলৈমান ঠাণ্ডা ন অলপ চুবলেও নোৱাৰি আধা ঘন্টা মান ঘন্টা মান উলিয়াই থলো তাৰপিছত তোম কাটিবলৈ লৈছো তোমাৰ মানে বস্তু ধুনীয়া কে সুা পৰি গৈছে হ থাকিব নোৱাৰি অ ফ্ৰিজত থোৱাৰ পিছত উলিয়াই দিয়া পিছত এনেকুৱা হৈছে সেই মানে সে আজিকালি সেই সাৰুৱা হৈ গল ন চব
উম সেইকাৰণে ঘৰৰ বস্তু এ ঘৰৰ বস্তু সেইকাৰণে ভাল লাগে আৰু মোৰ আজিকালি কিবা লোভ লগা হৈছে ঘৰৰ ফল মূল ঘৰৰ শাক পাচলি
ঘৰতে বলাই যে বিহুৱা
আহ ভাল পাওঁ ওহহ অহ অ সেইয়াতো ভালেই পাওঁ আৰু মাহ গুডৰাাতটোতো আমাৰ মায়ে পিচি পিচি থৈ দিয়ে দোকানৰ পৰাই অনা হয় বাৰু অ তোমালোকে বা কেনেকুৱা কৰা গম নাপাওঁ
উম আমাৰোহে তোমাৰ এনেকে মাহৰ গুৰা তোমাৰ কেজি চিষ্টেমত কিনি আনে ইয়াতে মানে খেতি কৰে তেওঁলোকৰ পৰা পথাৰৰ বা
অ আচ্ছা আচ্ছা এনে সে বেহুৱা চেহুৱা ভাল পাওঁৱে এইবাৰতো পে পেহীহঁতৰ পাওঁ লৈ আহিছিলোঁ
অ আমাৰ বাৰু ঘৰতে আছে যে ঘৰতে বনোৱা যায়
অ হয় দিয়া এই ভালেই দিয়া ভালেই দিয়া গতিকে চেৰি
অ দিয়া ঠিকে আছে অ আহিবা আহিবা অ বেহ বেহুৱা দি পঠাম আহিবা
অ অ থেংক ইউ ঠিক আছে দিয়া ৰাখিছো দেই অকে অকে